হেল্ল, কোৱা ব্ৰ কোৱা ব্ৰ?
বাকী খবৰ খাতি ভাল?
তোমাৰ?
মজা। অ মই মানে ভাবিছিলো অলপ অ, মানে একজাম চেকজাম শেষ হোৱাৰ পি তাৰপিছত আমাৰ ফুৰিব যাও বুলি ভাবিছিলো।
মইও তাকেই ভাবিছো, বলা যাওঁ।
প্লেন এটা বনোৱা ন। ক'ত যাব পাৰি এনে ভাল প্লেচ? কছোন?
আমি টাৱাং যাম।
অ পাৰি ন।
হজ হ শ্বিলং যাব পাৰি। অ দে। মজা মজা জেগা আছে চতে চত পৰিব।
অহ। আৰু বাকী আজি একজামছ আছিল নেকি।
বাকী আজি একজাম আছিলে। একজাম আজি পুৰা মই চেবা। আজি একজাম পুৰা ফালিচ হৈ আহিছো একদম।
এম আইল আছিলে ন?
আজি মান একজাম আছিল আজি
এ লিখিলো পুৰা একদম থৃপ্তি পুৰা ফালি দিছো।
ফৰ্টি থ্ৰী লিখি আহিছো আজি।
একদম পূৰাক আৰু
আৰু বাকী আজি ভাত খালান নাই
খালো খালো তুমি
মই খাই মেলি ওলাই আহিছো অলপ
ক'ত ওলাই আহিছা
লগৰ লগৰ এটা ঘৰ গৈ আছে গৈছোঁএতিয়া
আচ্ছা এতিয়া মই অলপ ওলাই যাও ভাবিছো দোকানৰ
আহ
কি কিবা লয়
অ মোক মোকো মায়ে কৈছিলে আটা লৈ আহিব এক কেজি
অ প্লেটো
এক কিলা মগে প্ৰফ অ ফুৰা প্লেন টো শ্বিলং বা তাৱং ফিক্স কৰিব লাগিব বুজিছা সংবাদ তাৱাং ফিক্স কৰিব লাগিব
ছে চবকে শ্বিলঙত যাম ধুনীয়া ধুনীয়া ফটো উঠিম ইনষ্টা ষ্টৰ লগাম বহুত লগৰ আছে বাজেটটো এতিয়া তোমাৰ আমি বিশ পোন্ধৰ হাজাৰ
অ শেৰাপুঞ্জী চাইডে সোমাই দি
চেৰাপুঞ্জী অ চেৰাপুঞ্জী চাইতে সোমাই দিম
অ ভাল হ'ব
উম ভালেই
বাকী বাকী এই আছো আৰু।
আৰু এতিয়া আমাৰ প্লেনটো
প্লেন টো ফিক্সেই ধৰা আৰু জুলাই ওলাই দিওঁ ন
জুলাই ওলাই দিব অ দুই তিনি তাৰিখ মানে।
ভালে হ'ব ন দুই তিনি তাৰিখে আকৌ মানে দহ তাৰিখ মানে আমাৰ ৰিজাল্ট দিব
ৰিজাল্ট দিয়ালৈকে আহি যাম এসপ্তাহ থাকি অ।
অ তোমালোকৰ ৰিজাল্ট কেই তাৰিখে দিব।
আমাৰ ৰিজাল্ট দহ তাৰিখে দিব।
অ অ আমাৰো দহ তাৰিখে দিব বাৰু।
অ।
আৰু এতিয়া কি কৰিছ।
এনে আছো তুমি।
ময় এনেই অলপ। হেল্ল'। হেল্ল'। তোমাৰ মানে মাতটো অলপ বেয়াকে আহিছে বুজিছা। হেল্ল'। হেল্ল'।